হেল্ল'
অ শুনিছা
শুনিছোঁ
শুনিছা ন চুবুত কমকে আহি আছে
অ এনেকুৱাই হৈ আছে কি হ'ল বা
অ মানে দূৰৰ পৰা গৈ আছা নেকি নে হেডফোন লগাই আছা
নাই নাই হেডফোন লগোৱা নাই
ফোনটো কাণতে ৰৈছা
কিবা হ'ল চাগে
না দূৰৰ পৰা কোৱা নাছিল মানে স্পীকাৰ দিলে যেনেকুৱা তেনেকুৱা লাগিছে মই তুমি ফোন কৰিছা বুলি মানে দেখাই নাছিলে নটিফিকেশনে অহা নাছিলে
অ
উম বাকী খবৰ খাতি ভাল
ভাল তোমাৰ
ভালে
অ
ক খোৱা বোৱা কৰিলা নে নাই কি খালা
কি মেগী খালো তুমি খালা
অ খালো মই
মোৰ এটা ইউটিউব চেনেল আছিলে।
হা
অ তাত ছাবস্ক্ৰাইব কৰিছা
নাই কৰাৱা নাই মই লিংকটোৱ পোৱা নাই লিংকটো পঠাই দিব লাগিছিল আকৌ
অ অ পঠাই দিম
কিহৰ ওপৰত বনাইছা
এইটো কমেডি ভিডিঅ' আছে কা্ বকাবব বেছি নহয় তিনিশমান আছে।
অ কিমান দিন এবছৰ মানৰ পা চলাই আছা নেকি উম এবছৰ মান হ'ল মানে কে কেনেকুৱা টাইপত বনোৱা এইবোৰ
মানে ব্লগ টাইপৰ বনাওঁ ডেইলী লাইফত কি চলিছে এইবিলাক
অ মে একাউট ক্ৰিয়েট কৰি মানে কিবা কিবি দিবই লাগে নে কি-?
উ দিব লাগে এইটো পাৰ্চনেল কিবা কিবি আৰু
অঁ আৰু তইান কিবা এনে কিবা পইচা চইচাটো একো দিব নালাগে ন। অ
পইচা দিব নালাগে পইচা পাই উল্টাই এইটো ভাল আছে এপটো।
আৰু বাকী ঘৰ বাকী চবৰে ভাল।
আহ তোমালোকৰ
আমাৰ ভালেই বাৰু এ একচ'য়'লি জানাত তোমাৰ এইটো কি কয় ইউটিউব শৰ্টছতহে আজিকালি বেছি ইনকাম হয় কিন্তু ন
উম উম মানুহে লং বিধত চাই ভালে নাই পায়
হা!
মানুহে লং বডঅ' চাই ভালেই নাপায়
ভাল নাপাই জানো মানে আহ আমিও চালে মানে মানে এনেকে বিচাৰো নে কি সৰুতেৱে মানে আমি বেছিকে মানে কম সময়ত আমি বেছি জানো
উম
আৰু তই তুমি হলেও বিচাৰিবা আৰু ন সেইটো কাৰণে।
অও। মই চৰ্ট ব্ৰীজো এৰিব লাগিব এদিততো ভালকে নাজানো নহয়।
উম শিকেইে পায় ইউটিউবতে চাই পেলাই পাৰ ইউটিউবতো আজিকালি চবেই পায়
উম।
তুমি এই স কেনেকে কি কৰে মই সৰু সুৰাকে ক ময়ো এডিট কৰো আৰু কি হয়। বা
উহ
কেইটামান ভিডিঅ' পোচ কৰিছা
বেডিক পঞ্চাশ, - টামান আছে
অহ বহুত আছা দেখোন হেই।
আহ
তবোলে ফুৰিবা চুৰিবা নোযোৱা
যাম শ্বিলং পিনে যাম ভাবিছো তুমি যাবা নেকি?
মই জানো এতিয়া কলৈ যাও ম অৰুণাচল চাইড- এাম চাগ
অ' একেই অৰ অৰুণাচল আৰু শ্বিলং আৰু।
উম হৈছে। এ আৰু মোক আজি আৰু কোনবাই কৈ আছিলে শ্বিলং, যাম বুলি-
আহ
উ মানে এতিয়া মানে চব মানে কনফিউজ হৈ গৈছে। আৰু মানে কাৰ কাৰ কোন কি চব উল্টা পুলল্টা লাগি যায়। কেতিয়াবা বাকী তোমাৰ ভাত পানী বনাইছা নে নাই?
বনাই আছে তোমালোকৰ
আমাৰ নাই বনা আমাৰ এতিয়া নবনাই আমাৰ বনাওঁতে বনা চাৰে নটা মানে বাজেগৈ আৰু বনাওঁতে ভাইটি পঢ়াব চঢ়াব লাগে যে তাতে- সময় গুচি যায়।
আৰু পঢ়া শুনা ভালে চলিছে।
উম ঠিক ঠাক চলিছে আৰু, তোমাৰ?
ভালেই।
তই কি ক'লেজ হৈ আছে নে কি? উম। তোমাৰ চামাৰ ভেকেছনটো কি তোমাৰ ক্লাছ চলি থাকিবই নেকি?
মচলে
বন্ধ থাকিব ন।
বন্ধই থাকিব এইটো।
উম না আজি মানে মই এটা লৰা কথা পাতিছিলোঁ। তেতিয়া সি মানে কলে তাৰ গোটেই মানে এইটো মানে গোটেই চামাৰ ভেকেচনৰ জুলাই মাহটোতে এ গোটেই ক্লাছকে হৈ থাকিব।
আহ।
মানে ফিল্ড যে আছে আৰু ফিল্ড ষ্টাডি আছে ফিল্ড ষ্টাডি হাফলং যাব কিবা আৰু ভালেই, কিন্তু তেতিয়া আৰু গোটেই মাজতো নোৱাৰে পোন্ধৰ দিন ক্লাছ কৰে তেতিয়াও বেলেগ কথা।
উম।
এতিয়া মাহটোৱে ক্লাছৰ
নাই চাগে, এক্জাম হৈছে তোমালোকৰ?
এটা হ'ল আৰু এতিয়া আৰু এটা এক্জাম আছে বোলে। এ তোমাৰ কেতিয়া তোমাৰ পৰহি পৰা। উম, অঁ।
মোৰ লগৰ বিলাকৰো আছে। মই ইলেভেন ফাৰ্ট ইয়াৰ।
উম। তোমাৰ এনেই এইটো কি কয় ডিষ্ট্ৰিক্ কোনটো?
ডিষ্টিক এইটো আমাৰ কি কয় বিশ্বনাথ ডিষ্ট্ৰিক্ট।
উম।
তোমালোকৰ কোনটো?
আমাৰ বিশ্বনাথে। তুমি কি অকল কি এতিয়া শ্বিলঙে যাবা নেকি এইবাৰ অম্বুবাচী মেলা যে আহি আছে যে, কালিৰ পৰা লাগিব নেকি তালে নোযোৱা?
অ যাম যাম ভাবিছোঁ ছাব্বিশ তাৰিখে ঘৰৰ পৰা যাম আৰু ওলাম।
আমিও যাব বুলি ভাবি আছিলো যোৱা নহবই চাগে ভাইটিৰ এক্সাম চেকজেম চলি আছে যে পৰীক্ষাৰ মাজত নো কেনেকে যাম।
আহ।
আৰু এনেকুৱা সময়তে হয় যে।
উম কিবা কি থাকে বুলি কামাখ্যা মন্দিৰত কিবা হয়।
অ মই মানে গৈ পোৱা নাই, আজিলৈকে গৈয়ে পোৱা নাই, তেনেকে যাবলৈ মন আছে যিহেতু ইমান মানুহ যায় কেনেকুৱা কি হয় বস্তুত আৰু মানে আৰু তাত বোলে ৰাতি থাকিবও পাৰে।
উম। ত মানে ত তাতে চাগে ঠাই মানে তোমাৰ কি বুলি তাতে মন্দিৰৰ চাগে ক'ত থাকা হ'ব চাগে তাতে মানে তাতে ওচৰে পাঁজৰে মন্দিৰতে।
মানুহ তো বহুত যায়
অ বহুত মানুহ যায় আজি এটা দেখিছো আজি আজিও গৈছে মানুহ আজি প্ৰায় ভিৰ হৈ গৈছে আজি পুৱায় মানে ভিডিঅ' দিছে নিউজৰ আৰু তাত দুবাই চুবাই মানুহো আহিছে আৰু মানে অনা প্ৰতি বছৰে আহে বোলে আমি ইয়াত থাকি যাব পৰা নাই সেয়া মানুহ ইমান দূৰৰ দূৰৰ পৰাও আহে
উম অ পৰীক্ষা শেষ হল আমাৰ বাৰ
উম শেষ হ'ল কাবাৰ কাবাৰ আকৌ কালিৰ পৰা হবহে নি
আৰু ইউটিউব চেনেলটো মানে কেনেকে হেৰি কৰিম ভালকে আৰু
উম মইতো মানে নচলাও কেনেকেনো কম এতিয়া তোমাক এবাৰ শ্বৰ্টছ টাইপতে বনোৱা গম পাইছা মানে কি হয় সৰু পোৱালিবোৰো চা চালে তো আজিকালি শ্বর্টছ এ চাই মইও চালে মানে শ্বর্টছ এ চাও শ্বর্টছত যিহেতু মানে অলপ সময়তে গম পাই যাওঁ আৰু বস্তুটো কেনেকুৱা কি হয় আৰু মানে আমাৰ ইয়াত ব্লগ বনালে মিনি ব্লগ টাইপ বনোৱা যেনেক ইনষ্টাগ্ৰামত মিনি ব্লগ আহে যে তেনেকে আৰু হম হম সৰু সুৰাকে মানে ভইচ অভাৰটো দি দিলেই হ'ল
অ
তেনেকে দিলে মানে মানুহে চাবলৈও ক মানে ভাল পায় বা মানুহে এনেই তো মানে আজিকা আজিকালি কিমান আৰু টাইমৰ মূল্য কিমান আৰু সেইটো কাৰণে মানুহে ইমান মানে য'ত ত'ত মানে এক্সেস টাইম দি থাকিব নিবিচাৰে আৰু মানে দৰকাৰ পৰাতেহে ইহঁতে লম্বাটো চাই এনে যোনবোৰ সৰুতে হৈ যাব সেইটো কৰি আনো চাব
অ
সেইটো কাৰণে তুমি চাবাচোন শ্বর্টছৰ জেগা কোনোবা লগৰ ছগৰেটো জানিবই চাগে এইটো তোমাৰ এইবোৰ কৰিবলৈ কৰিবলৈ তুমি সিহঁতক সুধিবা
অ সুধিম
সিহতক সুধিলে গম পাবা বা তুমি নিজেও ইউ টিউবত মাৰিয়ে দেখুন শিকিব পাৰা
উম কেমেৰা কোৱালিটি ভাল হ'ব লাগিব ও চাব লাগিব ন
উম হম এই কেমেৰা কোৱালিটি ভাল হবলৈ আৰু কি আজিকালি তোমাৰ গুগল পিক্সেল নাথিক আৰু আইফোন আৰু চছেমচাঙতে ভাল। ৰবা তুমি কি কৰিব পাৰিবা অঁ কেতকাত ডাউনলড কৰি লব পাৰ কেতকাত ভালেই পাৰে
অ
আৰু এটা কিবা এটা এটা আছিলে মোৰ ওচৰত আছিলে মই তোমাক পঠাই দিম ৰবা মানে নামটো মই পাহৰি গলো চাব লাগিব ইনষ্টাগ্ৰাম। ছেফ হৈ আছিলে ছেভ সেইটো চাই পেল মই তোাক পঠাই দিম ৰ'বা চাব পাৰিবা বস্তুবোৰ চাই। তই মানে সেইটোমই লিংকটো পঠাই দে তুমি চাই মেলি ল'বা আৰু মানে কেনেকে কি কৰে সেইটো ময় নাজানো ৰিলতো তেনেকে দেখুৱাই নাই আৰু
কোনটো টাইপৰ মানে ব বনালে ভাল হ'ব
ৰিল মানে তোমাৰ ইউটিউব শৰ্টছোৰ
অঁ ইউটউব চটছ
তুম যেনেকে তেনেকে মানে তুমি যিওঁ বনোৱােইটো মানে সৰুকে এতিয়া ধৰা কি সৰুকে বুলি ধৰিল তোমাৰ ধৰা কি ফৰ্টি ফাইভ মিনিট বা তোমাৰ মানে শৰ্টো কেতিয়াবা এক মিনিট এক মিনিট পোন্ধৰ ছেকেণ্ড দেৰ মিনিট এনেকে দি দিয়ে ন তেনেক। ঘৰ বনাব পাৰা তুমি মানে ফাৰ্ষ্ট মানে কন্টেন্ট বোৰ এনেকে বনোৱা সৰু সৰুকৈ বনায় স মানুহে চাই পেলাই ভাল পায়াইেলাই ভাল পোৱাৰ পিছত মানে তোমাৰ পিছলৈ মানে তোমাৰ অলপ টাইমটো অলপ বেছি অলপ দুই মিনিট হৈ গ'লেও বা এক মিনিট হৈ গ'লেও মানে মানুহে চাই মই তোমাৰ ভিডিঅ'বোৰ ভাল লাগে তেনেকে বনবা আকৌ
এু কিবা এটা ভিডিঅ' বনাব লাগিব ভিডিঅ' এটা বনাব লাগিব
উম তোমাৰ লগৰ কথা পাতি লবা কেনেকে কি কৰো বা তুমি চাবা আৰু মানে তুমি যেনেকা এটা ভি' বনাওঁ তেনেকুৱা মানুহবোৰে তেনেুৱা মানুহবৰে চাৰ্চ কৰি চাবা সহঁতে কেনেুৱা টাইপত দিয়েডিঅ' চ এইোৰ চৰ্ট ষ্টবোৰ সেইবোৰ চাই তুমি অলপ এটা মানে এটা আইডিয়া পাবা না কেনেকে কি কৰে কি নকৰে
উম
বুজিছা
বুজি আছো।
উম
ভালকে ভিইজ চিইজ গলে ভাল আৰু মোৰ
অঁ তই মানে দিন লাগিব আৰু দিন লাগিবতো সময় দিব লাগিব আৰু ম তুমি ধৰা কি সপ্তাহতো তোমাৰ চাৰি পাঁচবাৰ তোমাৰ তাত মানে প থাকিব লাগিব আৰু
কৰি গ'লে ভাল আৰু
উম এ সে হ'লো মানে মানুহটো ইমান হ'ল কিয়তো সময় নাই মোবাইলত লাগি থাকিবলৈও অনবৰত নিজৰ মানে তোমাৰ যদি সেইটোৰ ওপৰত মানে ইন্টাৰেষ্ট আছে তোমাৰ নিজৰ ওপৰত কথা তুমি কেনেকে কি কৰি সেইটোক কেনেকে উওলাব পাৰা আৰু বাকী ঠিক
উম।
তোমাক মই অলপ পিছতহে কৰিম বাৰু মানে কাম এটা কৰিবলৈ আছে কামটো কৰি মেলি ন তাৰ পিছত মই তোমাক কৰি আছো আৰু এপটো পঠাই দিম তোমাক মই ক'ম আৰু হা কেনেকে কি কৰিব লাগে চাই মেলে তোমাক মই কম দিয়া তুমিএপটোৰ ওপৰতো চাই ল'ব মনত পাই দিম'ব
অকে
উম উম ঠিক আছে দিয়া